হেল্ল' হয় শুনিছানে মোৰ মাতটো অ হেল্ল'
অ শুনিছোঁ শুনিছোঁ
হয় শুনা পাইছা
অ শুনি শুনা পাই আছো অ বাকী ফালে আছা তুমি কি আছো আছো মই ভালে আছো তুমি
ময়ো ভালেই দিয়া তোমাৰ মাততো ভালকে আহা নাই মানে স্পষ্ট কে অহা নাই সিমান আৰু তোমাৰ মাতটো বহুত সৰুকে আহিছে অকণমান ডাঙৰকে ক'লে মই সুবিধা হ'ব মোৰ
এতিয়া
হয় হয় শুনা পাইছোঁ
অ অ ঠিকেই আছে বাকী মই আছো আৰু ভালেই এতিয়া বন্ধ চলি আছে কলেজৰ আছোঁ আৰু ঘৰত এনেই
অ তুমি কি পঢ়ি আছা বৰ্তমান
মই হেৰি কি আছিলে আমাৰ যোনটো আগৰ হেৰিবোৰ ষ্ট্ৰাকচাৰেল এনালাইচিছ বুলি যে আছিল যে চেপ্টাৰটো যে সেইটোকে মই এনেই ৰিভি ৰিভিজন দি আছোঁ আৰু।
অ অ।
মানে মোৰ আগতে ভালকৈ হোৱা নাছিল ন সেইটো ছাবজেক্ট
অ। আৰু সেই বিষয়টো মানে ক'ত ক'ত ব্যৱহাৰ হয়? আমাৰ আচল জীৱনত
আচল জীৱনত মানে সেইটো মানে হেৰি এতিয়া মইতো চিভিল কৰি আছো ন, চিভিল ইঞ্জিনিয়াৰিং।
হয় হয়।
অ সেইকাৰণে, সেইটো আৰু তাতে তোমাৰ যে বিম চিম যে থাকে যে
হয়, হয়।
বিল্ডিঙৰ এই বিল্ডিংৰ ভীম চিমৰ ল'ড চ'ড ওলোৱা সেইবোৰতে ব্যৱহাৰ হয় আৰু সেইটো ছাবজেক্টটো
অ সেই বিষয়টো মানে বিল্ডিং আৰু দলং আৰু ঘৰ ইত্যাদি বনোৱাত ব্যৱহাৰ কৰা হয় নেকি?
ব্যৱহাৰ কৰে, সি সেইটোতে মানে সিহঁতে সহায় কৰে আৰু সেইবোৰে
অ, অ আৰু সেইটো বিষয় তোমাক মানে কলেজত পঢ়াইছে।
অ, অ। বন্ধৰ আগত পঢ়াইছে। মোৰ ভালকে মানে পুৰা শেষ হোৱা নাছিল বস্তুখিনি কৰা। সেইকাৰণে মই মানে এতিয়া সেইখিনিয়ে কৰি আছোঁ আৰু। সেই কৰিব
অ, এতিয়া ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিং তোমালোকৰ মানে পাৰ্ট ওৱান, পাৰ্ট টু, পাৰ্ট থ্ৰীকে থাকে নেকি?
অ, আমাৰ সেনেকে থাকে। এটা ওৱান থাকে, প্ৰথমতে তাৰপিছত টু থাকিব নেক্সট চেমিষ্টাৰ যোনটো আহিব। তাৰপিছত থ্ৰী থাকিব সেনেকুৱা আৰু সেনেকুৱা টাইপ কে আৰু।
অ, এতিয়া নেক্সট চেমিষ্টাৰ যি টো ষ্ট্ৰাকচাৰেল এনালাইচিছ বিষয়টো তোমাৰ, তুমি পাবা। সেইটোত মানে আগ আগৰ যিখিনি তুমি পঢ়িলা সেই বিষয়টোৰ ওপৰত, সেই জ্ঞানো ব্যৱহাৰ হয় নেকি? সেইখিনি জ্ঞানো কামত আহে নেকি?
আধৰুৱা হৈ থাকে আগৰ জ্ঞানখিনি তে তুমি মানে নেক্স অহা হেৰিটোৰ মানে তুমি একো বুজিয়ে নাপাবা।
হয় নেকি?
অ সেনেকুৱা মানে, সেনেকুৱা হয় মানে এতিয়া। বস্তুবোৰ মানে আগৰটো যদি ভালকে নকৰা পিছৰখিনি তুমি বুজি ন বুজি নাপাবা মানে
অ সেইকাৰণে তুমি এতিয়া আগৰ খিনি ভালকে চাই আছা। যাতে নেক্সট ছেমিষ্টাৰ কামত দিয়ে হয় নাই।
যাতে মই ভালকৈ বুজি পাওঁ আৰু বস্তুবোৰ
অঁ অঁ
খিনি চাই আছোঁ।
উম মানে চব এটা চিকুৱেন্ঞ্চত চলে মানে
অ চিকুৱেঞ্চত চলে মানে এতিয়া তুমি চব বস্তুতে সেনেকুৱাই হয় মানে অকল আমাৰ বুলিয়ে কথা নাই চব বস্তুতে সেনেকুৱা হয়।
প্ৰথমতে অ আ ক খ ক খ গ শিকিছিলোঁ তাৰপিছত আমি শব্দ বনাবলৈ শিকিলোঁ তাৰপিছত আমি বাইক ৰচনা কৰিব শিকিলো তাৰপিছত লাহে লাহে লাহে আমি পেৰেগ্ৰাফ আমি গঠন কৰিবলগীয়া মানে পাৰিলোঁ হয়নে।
তাৰপিছত অ তাৰপিছত আমি ফকৰা যোজনা এইবোৰ শিকিলোঁ।
অ অ হয় হয় তাৰপিছত আমি ৰচনা লিখিবলৈ শিকিলো হয়নে, হয় স্কুলৰ দিনত আৰু কিমান পঢ়িছিলো হয় নাই সেইবোৰ উ
আজিকালি ইমান পঢ়া নাযায় হলেও মানে কিবা এটা কৰি আছো আৰু বন্ধৰ কেইদিনত
অ ভালেই ভালেই সময়টো ভালদৰে ব্যৱহাৰ কৰিছা বন্ধৰ কেইদিনত এনেইনো ঘৰত সোমাই সোমাইনো কিনো কৰি থাকিবা হয় নাই।
অ অ ইমানতো বাহিৰত ওলাই যোৱাও নাই যায় বন্ধৰ কেইদিনত সেইকাৰণে আৰু এতিয়া আৰু এনেকৈ আছোঁ আৰু বাকী তোমাৰ কোৱাচোন? তুমি কি কৰি আছা
মইও এইকেইদিন আহ কিছুমান বিষয় পঢ়িছো
অ
ধৰি লোৱা তোমাৰ অংকৰ এটা লিনিয়াৰ এল জেব্ৰা বুলি এটা বিষয় আছে। আৰু তোমাৰ। কেলকুলাছ বুলি বিষয় এটা আছে।
উম।
যিখিনি তোমাৰ পৰীক্ষা বিলাকত। সোধে আৰু যেনেকে গেট হওক তোমাৰ এ পি এছ চি এইৰ পৰীক্ষাবোৰ হওক অথবা ইঞ্জিনিয়াৰিং ক্ষেত্ৰত যিখিনি পৰীক্ষা হয় তাতে এইখিনি বিষয় সোধা হয় আৰু এইখিনি বিষয়ৰ পৰা প্ৰশ্ন আহে।
উম।
আৰু টো। তোমাৰ আৰু এটা বিষয় আছে পানীক। কেনেকে আমি চাফা কৰোঁ আমি যে ঘৰত নলৰ পৰা যিখিনি পানী পাওঁ সেইখিনি একদম চাফা পানী। পাওঁ হয় নাই সেই পানীখি। খিনি ক'ৰ পৰা আহিলে সেই পানীখিনি। কেনেকে চাফা কৰিলে। সেই পানী খিনি আমাৰ ঘৰত। ঘৰলৈকে কেনেকে চাপ্লাই কৰিলে। সেইটোৰ বিষয়। বিষয়ে মই পঢ়ি আছোঁ ৱাত। তাৰ ট্ৰিতমেন্ত বুলি কয়। গোটেই। কে সেনেকে কিছুমান কিছু বিষয় চাই আছোঁ। বাৰু এতিয়া।
আমাৰ।
হেল্ল'।
সেইটতো সেইটোতো আছে চাগে মোৰ লাগিয়ে আছে অ।
হয় হয় তুমি হয় তুমি কি ক'লা মই শুনা নাপালোঁ তোমাৰ ভইচটো অকমান ব্ৰেক হ'ল।
সেইটো চাগে সেইটো চাগে আছে চাগে আমাৰ।
হয়। টো বস্তু আছে হয় হয় মই শুনি। তোমাৰ মানে গোটেই ছাবজেক্টটোৰ নাম হৈছে এনভাইৰেমেণ্টেল ইঞ্জিনিয়াৰিং। তে এইবোৰ বিষয় আলোচনাত। কৰা হয়। পানীৰ কথা।
মানে, মইয়োও। অকণমান চাইছিলোঁ মানে সেইটোৱে, অকণমান ইজি বুলি ভাবি কিনে তাৰপিছত আৰু মোৰ চাব ইচ্ছা নগল। ল 'আৰু তাৰপিছত মই বেলেগেই কণ্টিনিউ কৰি দিওঁ।
অ, অ। সেইটো বিষয়টো সিমান টান নহয়। হয়, সহজেই হয়। খালী বহুত হয়, হয়। খালি বহুত মানে বস্তু তুমি মনত ৰাখিব লাগে। উম, তুমি কৰ পৰা চাইছিলা সেইটো বিষয়?
সেইটো মই এনেই ইউটিউবৰ পৰাই চাইছিলোঁ। অঁ, ফিজিক্সৱালাৰ। সেইটো ঠিকে যে।
অ, আৰু ধৰি লোৱা পৰীক্ষাবোৰত অ আৰু ধৰি লোৱা পৰীক্ষাবোৰত টো বেছিকে অংক সেনেকা প্ৰশ্নই, সোধা হয়। এনভাইৰণমেন্টৰ পৰাও কিন্তু, তোমাৰ যিখিনি কলেজৰ পৰীক্ষা থাকে তাতেতো বেছিকে যিখিনি থিয়ৰী বেছ যিখিনি প্ৰশ্ন য'ত, আমি বহুত বেছি মুখস্থ কৰিব লাগে। সেইখিনি বস্তু লিখিবলৈ ত সেনেকোৱা ধৰণৰ বেছিকে সোধা হয়।
উম, উম', সেনেকুৱাই মানে থিয়ৰিও ভালকে পঢ়িব পঢ়ি যাব লাগিব আৰু অকল অংকৰ ওপৰত ভৰসা কৰি থাকিলে নহ'ব আমিও।
উম', সেইটো হয় আৰু মই যিমান দেখি খিছোঁ, যিখিনি কলেজত যিখিনি এনভাইৰণমেণ্ট পঢ়ায় আৰু যিখিনি তোমাৰ বেলেগ পৰীক্ষাত যিখিনি এনভাইৰমেণ্ট লাগে সেইখিনিত বহুত পাৰ্থক্য আছে।
একদম নিমিলেই মানে।
নিমিলেই, সেইটোৱে। অঁ', কলেজত বস্তুখিনি খুব ওপৰা-ওপৰিকে
ওপৰৰ পৰা উম মানে ধৰি লোৱা ধৰি লোৱা কলেজত যদি একদিন এ এটা টপিক পঢ়ালে সেইটো টপিক আমি ভালকৈ পঢ়িবৰ কাৰণে আমাৰ তিনি চাৰিদিন লাগি যায়।
হয়, হয়। সেইটোৱেই।
কলেজত মানে তোমাৰ ওপৰা ওপৰেকে পঢ়ায়।
উম হম হয় হয় ভিতৰলৈকে সিমান নাযায় কিন্তু আমাক সেই ভিতৰুৱা হে। খিনিত জ্ঞানখিনি লাগিব। যদি আমি সেনেকুৱা ধৰণৰ প্ৰচ ন হল কৰিব মন আছে।
উম উম উম একদম
উম উম উম বাকী। কি তুমি এইকেইদিন ইণ্টাৰ্ণশ্বিপ ক'ত কৰি আছা
ইণ্টাৰণশ্বিপ মই আমাৰ ইয়াতে ওচৰতে কৰো ওচৰতে। ফেঞ্চি বজাৰৰ বুলি জোগা এটা আচে। পি ডাব্লিউ ডিত। তাতে কৰি কৰি আছো আৰু এনেই কেতিয়াবা কেতিয়াবা মাতে তাকে যাও এতেন নিশ্চ দি কিনে
অ' তোমালোকৰ সেই ইটাৰশ্বিপ টো আৰু কিমান দিন বাকী আছে খতম হ'বলৈ।
আমাৰ আৰু এতিয়া ক'ব গ'লে আৰু চৈয়দ দিন মমান আছে বাকী।
চৈধ্য দিন আছে
অ চৈধ্য় দিন নহলেও তোমাৰ দহ দিন আছে দহ দিনতটো আছে অ।
টিকেটখন দিব নেকি?
অ চাৰ্টিফিকেটখন আমি পাম মানে পাম বুলিতো আমি আশা আশা আশা কৰি আছোঁ আৰু পাম বুলি এতিয়া অকমান কিছু সময় লাগিব চাৰ্টিফিকেটখন আহা লকে
হুম হুম আৰু সেইখন কি কলেজত তুমি জমা দিব লাগিব নেকি
কলেজত এতিয়া জমা নিদিলেও হয় আমাৰ যোন চ্টিফিকেট হয় মানে আমাৰ এতিয়াতো আমি হেৰি কি আছিলে লাষ্ট চেমিষ্টাৰত নাই আগৰ চেমিষ্টাৰ কি তাত মানে এনেই ইণ্টাৰণশ্বিপ কৰি কিনে তোমাৰ নিজৰে হেৰিটো বঢ়াবৰ কাৰণে মানে গম পাইছা ন।
হম হম হম নিজৰে জ্ঞান খিনি বঢ়াবলৈ এইবিলাক কৰা হয় হয় ন।
কৰা হয় একদম একদম।
অ অ। ঠিকেই আছে। দিয়া বাৰু তেন্তে ঠিক আছে হা উম দিয়া কলচল কৰি থাকিবা মাজে মাজে হা।
তুমিও কৰি থাকিবা মোক মাজে- মাজে দিয়া দিয়া গুড নাইট অঁ।